হেল্ল'!
হেল্ল'!
কি কৰিছা?
এ এনেই আছোঁ দে।
অ' মাহতেনো কি কৰিছে?
মাহতে আছে বহি। মইয়ো এতিয়া মানে ভাত ত' ভাত বনাওঁ দেই বুলি যা-যোগাৰ চলাও বুলি পিনে মানে লৈছিলোঁ।
অ' হয় নেকি?
উম, তুমি পিছে খোৱা বোৱা কৰিলা নে, নে বনাব লাগিছে?
বনাব লাগিছে হে।
অ',
আজি কি বনাম বুলি ভাবিছা?
আজি তাকে হে কি কয় বুলি কয়। কি মানে আলু, বেঙেনা, ভাত কেৰেলা এনেকে আৰু কিবা কিবি আছে, সেইবোৰে বনাম আৰু।
আজি নি আজি নিৰামিষ।
অ', তুমি বিশেষকে কি চব্জি বনাই খা ভাল পোৱা?
মই চব্জি ভিতৰত মানে ফেভৰেট বুলি ক'ব গ'লে এইটো ধৰা কোমোৰা আৰু এফালে উম মানে, অ মই মানে বেছি ভাল পোৱা চব্জী এনেকে নাই। তুমি?
মই ভেন্দি খাই ভাল পাওঁ।
ভেন্দি?
ভালে আছে এই ভেন্দি খাব পাৰিব লাগে জানা নে নাই মই কিন্তু বেয়া পাওঁতে ভেন্দি।
কেলে?
মই মানে ইমানটা ভেন্দী নাখাও
উম, বাকী এতিয়া কোনে কোনে আছা?
মই আছো মা আছে ছোৱালীজনী আছে আৰু দেউতা।
অহ'-অহ'।
তাৰপিছত- অঁ' ভাল ভাল, তোমাৰ ভাল?
ভালেই।
এই মাছ মাংসৰ ভিতৰত কি কি মাংস খাই বেছি ভাল পোৱা?
চিকেনে ভাল পাওঁ।
অহ'।
তুমি?
মই কিন্তু গাহৰি মানে মোৰ গাহৰি বহুত ফেভৰেট।
অহ'।
উমঁ'।
গাহৰি এনেকে ধৰ মানে খৰিচাৰ লগত বনাই কেনে মানে বইলকে। মই সেনেকে ৰচুন চচুন দি কেনে মানে সেনেকে খাই বেছি ভাল পাওঁ।
অহ' খাবলে মাতিবা দেই এদিনকে।
অঁ' আহিবা, তুমি খোৱা ন' গাহৰি?
খাওঁ।
অহ'। মইয়ো খাওঁ।
অহ'।
তাৰপিছত- এ কোৱা, কোৱা?
এই কেইটামান বজাত ভাত বনোৱা?
এনেকে মানে সেই ন মানে ভাত বনোৱাৰ পৰা মানে খোৱালৈকে আৰু দছটা চাৰে দছটা বাজি যায়। হা।
অহ'।
তাৰ পিছত শুও মানে এনেকে দহটা মানে- এনেকে মানে শুও মানে যে এঘাৰটা, এঘাৰটা পঞ্চল্লিছ ইমানখিনি বাৰটাই বাজেগে।
অহ' ইমান দেৰিত।
অঁ'।
ৰাতিপুৱা নো কেইটা বজাত উঠা?
ৰাতিপুৱা হৈছে মোৰ উঠা দেৰি হয় হা। ছটা চাৰে ছটা ইমান খিনি বাজি যায়।
অহ'।
মানে- মই মানে বহুত এলেহুৱা উঠা টাইম মানে টাইমটো চাওঁ আৰু অলপ শুব পাৰিম পাৰিম কৰি কিনে মানে ছ ছটা চাৰে ছটা হৈয়ে যায়।
উমঁ।
তুমি কেইটা বজাত উঠা?
মোৰ টাইম নাই।
যেতিয়া মন যায় তেতিয়া ন'।
উমঁ।
এ ভালে আছে।
উম।
তাৰপিছত। এ কি চব্জি বনাবা আকৌ এতিয়া?
কি চব্জি মানে মই, ডিম আৰু মেগী।
ডিম মেগী?
উম।
অকলে থাকিলে সেনেকেই বেচ আৰু সোনকালে হৈ যায় ন? দিয়াৰ লগে, লগে। অ'।
বেছি চব্জি বনাই খোৱা নহয়, বেছি মেগী খোৱা হয়।
অ'।
কাৰণ মোৰ কাৰণে অকলে বনোৱা হয় যে।
অ'।
উম।
মইও খাই ভাল পাওঁ, খুব খাই ভাল পাওঁ।
উম, মই এতিয়া ৰুমতহে আছোঁ সেইকাৰণে।
অ', অ'।
উম।
ঘৰত কেতিয়া যাবা?
ঘৰ যাম বুলি ভাবিছোঁ দুদিনমান পিছত।
অ', অ'।
উম। তাৰ পিছত তোমাৰ কি ছোৱালী এজনী আছে বুলি কৈছিলা ন?
অ', ছোৱালী এজনী আছে। এ মোৰ মানে কোনে বিশ্বাস নকৰে মানে দেই, ইমান ডাঙৰ ছোৱালী এজনী আছে বুলি ক'লে কি নে।
উম।
মানে নতুনকে বিয়া সোমাইছে নেকি বুলি মানে প্ৰায় সেনেকে মানে মানে সোধে আৰু
উম, কিমান ডাঙৰ হ'ল?
চাৰি বছৰ এমাহ, চাৰি বছৰ ডেৰ মাহ আৰু।
উম। এতিয়াতো স্কুল নাই যোৱা চাগে ন?
স্কুল এবাৰ দিম বুলি ভাবিছিলোঁ, আৰু মানে ইমান সৰু আৰু আজিকালি মানে শুনিয়ে থাকাচোন সৰু ডাঙৰ হলে কিনে দিগদাৰ কিমান হেৰি হয়, এতিয়া সৰু ইমান সৰু হৈ আছে নালাগে আৰু এক বছৰ ঘৰতে থৈ দে বুলি কলে ত' ঘৰতে থৈ দিলোঁ মই।
উম, উম।
তাৰপিছত, আমাৰ ফালে আহি পাইছা নাই, আমাৰ এইফালে আহি পাইছা নাই?
পাইছোঁ।
অ'।
গৈ পাইছোঁ পোৱাতো।
তাত থকাকে আহিবি না ফুৰিবলে এফালে।
অ', তোমালোকৰ ফালে যাম দেই।
উম, ফুৰিবলৈ আহিবা। এইফালে আমাৰ এইফালে কটেজ বনাইছে, তাৰপিছত এই মাগুৰী বিল শুনিছে কিজান
উম।
অ', এইফালে মাগুৰী বিলৰ ফালে মানে এনেকুৱা ৰিপৰ্টাৰ-চিপৰ্টাৰ বোৰ আহে ন? চৰাই ধৰ এইবোৰ কিবা কিবি মানে, অ' ওচৰতে।
অ।
আমি মানে আমাৰ পথাৰ লওঁ গলে মাহেঁতে যিবোৰ খেতি কৰে ন, তাৰ সেই দলং ওচৰতে খেতি কৰে মানে আমা।
অঁ অঁ। যাম দেই কেতিয়াবা?
অঁ এ মানে এনেকুৱা মানে পিকনিক খাবলে পিকনিক মানে লাষ্ট ডিচেম্বৰ হওক এক জানুৱাৰী হওক- সেইবোৰ মানে পাৰ পিকনিক চিকনিক খাবৰ কাৰণে মানে সেই দলঙলে আহে দলঙৰ তলত খোৱা হয়। আমিও যাওঁ খাবলে।
অঁ' উম'।
তাৰপিছত এই- কেলে ক'বাত ফুৰিব গৈছে, ক'বাত ফুইব গৈছিলা নাই তুমি?
ফুৰিবলে যোৱা নাই দেই এতিয়া।
অৰুণাচল ফালে গৈছিলা?
নাইযোৱা। তুমি সেইফালে গৈ পাইছা নাই?
অৰুণাচল ফালে?
অৰুণাচল হলে গৈ পোৱা নাই দেই, যাবলে মানে ইমান আশা আছে বেলেগৰ মুখত শুনো মানে সে ৱাটাৰ- ফল কিবাকিবি মানে পাৰ্ক ইমান ধুনীয়া ধুনীয়া জেগা আছে বুলি কয় ন।
উম'।
হে যাম বুলি ভাবি আছো, কিন্তু যোৱাহে হোৱা নাই। এ মানুহজনে- টাইম নেপাই আকৌ মানে অকলেকে আকৌ ছোৱালীজনী হৈ গ'ল ন, সেইকাৰণে যাব নহল আও।
সেইফালে অৰুণাচল ফালে গলে আমাৰ ফালেও আমাৰ ঘৰ ফালে যাব পাৰিবা।
তে তুমি যোৱা নাই? তুমি যোৱা ন অৰুণাচল ফালে।
মই গৈছিলো কিন্তু এতিয়া এইবাৰ যোৱা যোৱা হোৱা নাই। সময়ে পোৱা নাই যে।
অ' ফুৰিবলে বুলি গৈছিলা নে নে এনেই?
হুওম?
ফুৰিবলে বুলিয়ে গৈছিলা নে নে এনেই?
ফুৰিবলে গৈছিলোঁ ক।
অ' অ'।
উম'।
উম' আৰু কোৱা ক'ত ক'ত ফুৰিব গৈছিলা?
এইবাৰ মোৰ যোৱা হোৱাই নাই।
অ'। আৰু কোৱা?
হুওম?
এনেই কত কত আগত হলে মানে এতিয়া বুলিয়ে নহয় মানে, আগতো ক'ত ক'ত ফুৰিলাগে তুমি?
অৰুণাচল ফালে মই গৈছিলোঁ।
অঁ'।
তাৰপিছত তেজু-
অঁ'।
সেফালে।
অ'।
সেইফালে গৈ থাকোঁ, কেতিয়াবা, কেতিয়াবা এনেই ফুৰিবলে।
অ'।
উম।
মইয়ো
আমাৰ সেইফালৰ পৰা, আমাৰ আমাৰ ঘৰ ফালৰ পৰা যাবলৈ সুবিধা আছে যে, মানে এইপিনে অহা আমি সেইপিনে গ'লে বেছি ভাল লাগে আৰু।
অ'।
উম।
এ, ফুৰিবলৈ যাবলে খুব মন যায় দেই, এতিয়া মানে কি বুলি কয়, ফুৰিবলে এনেকে টাইময়ে নাপাওঁ।
উম। আমাৰ ঘৰলৈকে যাবা এদিনকে।
হা?
আমাৰ ঘৰ ফালে যাবা এদিনকে। একেবাৰে অৰুণাচলো চাই আহিবাগে।
অ', একেলগতে ভালেই হ'ব, তোমাক লগতে, মানে যাব পাৰিম।
উম।
মানে মই এনেকে ফুৰা বেছি নহয় দেই।
উম।
মানে এনেকুৱা মানে এ, ফুৰিবলে যাওঁ বুলি মানে, এবাৰ নাযাওঁ আৰু।
উম, এই টেঙাপানী মন্দিৰ বুলি কয় যে, তালে গৈ পাইছ নাই?
টেঙাপানী মন্দিৰ?
উম।
টেঙাপানি মন্দিৰ এতিয়া যোৱা নাই বাৰু। এ, বহুত আগতে এবাৰ গৈছিলোঁ।
উম।
এতিয়া প্ৰায়ে মানে এ, কেতিয়া গৈছিলোঁ, পঢ়ি থকা টাইমতে গৈছিলোঁ কিজানি, পাহৰিছোৱে।
উম, ইমান দিনত
এয়া, মানুহজনে কয় মানে হেৰি আহ, ফুৰিবলৈ যাম দেই, সেইফালে মানে এনেকে, নিম কেতিয়াবা টাইম পালে কিনে আকৌ। টাইম মানে, কেতিয়া টাইম পাব, কেতিয়া নিব আৰু।
উম, দেওবাৰে ছুটী নাথাকে জানোঁ?
দেওবাৰে ছুটি নাথাকে, মানে তাৰ মাত, পোন্ধৰ দিন কৰোঁ বুলি কলেও পাৰে, এফালে পোন্ধৰ দিন কৰে, এফালে মানে আকৌ পোন্ধৰ দিন কৰিব যায়। পোন্ধৰ দিন মানে অইলত এনেকে থাকে, আকৌ পোন্ধ দিন গাড়ী চলাই ন', এনেকে থাকে। হেৰি কৰে যে, সেইকাৰণে মানে যাবলৈ অকণমান অসুবিধা হয়, টাইম নিমিলেগে আৰু।
আহ।
নিজে ছুটি লৈ আহোঁ গ'লে মানে, পাৰি আৰু।
উম।
উম,
উম, সেনেকেই টাইম উলিয়াব লাগিব যেতিয়াও ক'ত টাইম উলাবনো।
অ'তাচে তোমাৰ মান-তোমাৰ মানুহজন কি কয়ে?
মোৰ মানুহজন আৰ্মি কেম্পত থাকে হেৰিতে জুত
অ', এ আজিকালি আৰু কৰিবই লাগিব নকৰিলেনো ক'ত হ'ব। কোনেনো মানে নিজৰ ঘৰখন এৰি কিনে দূৱত থাকিবলে মন যাব ন'।
উম,
সেইটোৱে আমাৰ ছোৱালীজনী খুব বিচাৰে দেউতাকক।
হা?
দেউতাকক আমাৰ ছোৱালীজনীয়ে খুব বিচাৰে।
উম,
কিন্তু মানে হেৰিহে হোৱা নাই একো মানে এ উপায় নাই ন'নগলে কেনে ঘৰৰ পৰাতো অহা যোৱা কৰিব নোৱায়ে।
উম, কি কৈ আছা এতিয়া?
তাকে এ ভাত বনাওঁ দেই বুলি যা যোগাৰ কৰি আছো।
অ',
অ',
মাহঁতে আছে নাই এতিয়া?
মাহঁতে আছে মাহঁতে মানে ইটো ঘৰত আছে মই এ পাকঘৰত আছো।
অ' অ' এতিয়া মানুহজন হেৰি অহাই নাই নেকি ডিউটি পা?
নাই অহা।
কেটা বজাত আহে?
কেটা বজাত আহে অ' কি বুলি কয় মানে ৰুমলে আৰু তাই আহি মানে এনেকুৱা হেৰিয়ত থাকে আকৌ
দুলীয়াজানত থাকে। অ' মোক আজি মানে এ ঘৰত মানুহ নাই আৰু মই আহা যো অহা যোৱা কৰিবলৈ মানে ছুটীলৈ আহিম ক'লো ন' ত' আজি সেই মোক আনিব গৈছিলে আকৌ। এ গাড়ী নাপাও অ' ইমান গাড়ী অহা যোৱা কৰে যোনটো টাইমত প্ৰয়োজন হয় সেইটো টাইমতে গাড়ী নেপাওঁ।
স্কুটীএখন লৈ ল'বাচোন।
স্কুটি আছে, আছে সেই মেডিকেললে নিল আক
অ',
উম, তাৰপিছত মানে ঘৰটো লাহে, লাহে বনাই থকা হৈছে।
অ'অ'